হেল্ল'?
কি খবৰ?
তোমাৰ?
এ আছো দিয়ক, ভালে আছে? অ ঘৰৰ সকলো ঠিকে? ঠিকে আছে দেই, আছোঁ, ভাত কেইটা খাই উঠিছোঁ।
আছে সকলো ঠিকেই আছে।
হ'ল?
খোৱা বোৱা হ'ল। এই মাত্ৰ খাই লৈছোহে।
অহ, অ পিছে এতিয়া, কি কৰি আছে?
এতিয়া বৰ্তমান একো কৰা নাই বাৰু। ঘৰতে কিবা কিবি কৰি আছোঁ, কাম বন।
অ ঘৰতে কিবা কাম বন মানে মইও বাৰু এতিয়া এনেই আছোঁ মইও বিচাৰি আছোঁ বাৰু, তেনেকুৱা কিবা কামৰ সুবিধা। ‌ এনেই কি কৰি আছে বাৰু ঘৰত?
মই ঘৰত মানে এইবিলাক কিবা কিবি বনোৱা বস্তু যে, সজাই, সজোৱা বস্তু যে সেয়া বনাই আছোঁ।
অ' মানে সজোৱা বস্তু মানে কেনেকুৱা মূৰ্তি টাইপৰ?
অ' মূৰ্তি টাইপৰ মানে এইবিলাক, হেৰি মণি, চনি দি পেলাই বনাই যে, গণেশ বা এইবিলাক কিবা ভগৱানৰ মূৰ্তি বনাই যে
হয়।
সেয়া মনি দি পেলাই।
অ এনেই আপোনাৰ এইবোৰ এয়াত কি হৈছেনে বাৰু?
বিকি, বিকি, হৈছে সৰুটো একেবাৰে সৰুটো বনালে মানে তিনিশ টকা
হয়।
তাতকৈ ডাঙৰটো বনালে পাঁচশ টকা।
অ' এনেই বিক্ৰী বাৰ্টা ধুনীয়াকৈ চলি থাকে ন?
চলি আছে আৰু, মই ঘৰত, তেনেকে এটা বাহিৰা পইচা ওলাই আছে আৰু। ‌
অ' তেনেকুৱা মোৰ মানে অলপ, এন তেনেকুৱা বনাব কৰিব জানোঁ। তাকে মও ভাবিছিলো আপোনাৰটো, আইডিয়াও আছে, তেনেকে পৰা যাব নেকি বাৰু? আপোনাৰ লগতে মিলি পেলাই কামবোৰ।
অ' পাৰিবা। পাৰিবা, উম! আহিবা মই দেখাই দিম।
মই বাৰু সময় পালে কালি মানে যাম চাগে।
উম!
আপুনি অলপ মোক আইডিয়াবোৰ দি দিব। এনেই বনোৱা পাতিব মই ধুনীয়াকে বনাব কৰিব এইবোৰ জানো বাৰু মানে মোৰ আপোনাৰ এনেকোৱা সুবিধা মানে মানে বিক্ৰী কৰা মানুহ বা কেনেকে এতিয়া আপোনালোকে কৰি আছে ন লোকেল
অ অ এতিয়া সেইটো বাহিৰেও বেলেগ কামো আছে ন বেলেগ কামতো অকমান হেৰি কৰিবা
বেলেগ কাম মানে মই ভাবি আছো বাৰু ৰাস্তাৰ কাষতে আমাৰ এ এখন সৰু ঘুম্তি টাইপৰ দোকান দিম বুলি ভাবি আছো মানে আপোনাৰ সন্ধিয়া টাইমটোতে খুলি এইবিলাক গোটকা শিখৰ গোটকা এইবোৰৰ মানে থাকিব চিপচ বাচ্ছাৰ চকলেট টকলেট এইবোৰ থাকিব
এ সেইবিলাকতকৈ যে চাও চাও মম' এনেকে কিবা এটা দিয়া ভাল
অ তেনেকোৱাও মানে কেইদিনমান লাহে ধীৰে বহাম আৰু মানে মানে প্ৰথমতে আপোনাৰ ষ্টাৰ্ট কৰি ল'ম বুলি ভাবি আছো সৰুকে
উম ৰাস্তা কিনাৰ দিলে ঘুগুনী পকৰী চাও চাওঁ
ত মানুহবোৰ মানে আপোনাৰ মানুহ আছে ন এফালে মানে বহুত দূৰত যাবগে লাগে খাবৰ কৰিবৰ কাৰণে আমিও যাওঁগৈ সেইকাৰণে ভাৱিছো অ চেণ্টাৰৰ ওচৰতে সৰুকৈ এখন প্ৰথম ষ্টাৰ্ট কৰো নেকি তাতে মূৰ্তি বনোৱা কাম ত ধৰা আপোনাৰ সময়- সময়ে সময়ে উলিয়াই বনাই বনাই থৈ দিম।
অ' মোৰ লগত কন্টেক কৰিবা।
মই কনটেক্ট কৰিম বাৰু লগ কৰিম মই যাম বাৰু কালি।
উম,
অহাকালি মই আপোনাক এবাৰ লগ কৰিম।
লগ কৰিবা আৰু মই কিছুমান বস্তু বনাই থৈছো এইবিলাক চাবও পাৰিবা।
ন মানে মই বস্তুবোৰ চাম ফটো মাৰিও লৈ আহিম। ঠিক তেনেদৰে আপোনাৰ নিচিনাকৈ বনাবলৈ চেষ্টা চেষ্টা কৰিম বাৰু। আপুনি মোক চেলটো অলপমান দেখাই দিব। কেনেকে ক'ত বেচিব লাগিব কেনেকে কাষ্টমাৰ পাম।
সেইবিলাক যে প্ৰায় মানুহৰ এইবিলাক মানে ঘৰত। মানুহে অৰ্ডাৰ দি আছে। অৰ্ডাৰ মতে মানে বিক্ৰী হয়। অৰ্ডাৰ মতে বিক্ৰী হয়।
অঁ, আপোনাক মানে অৰ্ডাৰ দিয়ে?
ইয়াতে কেইবাজনী মানুহে অৰ্ডাৰ দিছে মোক। তেনেকে বনাই বিক্ৰী কৰিছো। ডাঙৰ গণেশটো বনালে মানে পাঁচশকে লও আৰু সৰুতটো মানে তিনিশ। তিনিশ
অ' মানে আপোনাৰ যদি কোন কেতিয়াবা হেভি কাষ্ট কাষ্টমাৰ আহি যায় তেতিয়া মোকো আপুনি অলপমান ভাগ দি দিব বনাবলে। মই এইবোৰ ভ বনাই দিম, তাৰে আপুনি ফিফটি মোক দি দিব, ফিফটি আপুনি ৰাখিব।
উম, আকৌ এই দৰ্জা মুখত যে, দৰ্জা মুখত যে হ ওলমাব পাৰি যে
অঁ এয়াও বনাই নেকি আপুনি?
আকৌ পৰ্দাৰ লগত আৰি থোৱা।
অ, এইবোৰ বনাই আছে ন? অ, মৌ তাকে ভা ভাবিছো বনাম বুলি বুইছে আপোনাৰ লগতে, সহযোগ কৰি পেলাই, আপোনাৰো ধৰ অলপ সুবিধা হব। মোৰো অলপ ধৰ সু সুবিধাও হ'ব। দুই এটকা হাতত আহিলো, আইডিয়া বোৰো আহিলে মোৰ।
তোমালোকৰ ফালে বোলে না হেৰি, নাম গোৱা ভাওনা পাতিছে হয়?
ভাওনা পালেহি নহয়।
কেতিয়ালে?
আমাৰ দুই তাৰিখে নাম গোৱা, তিনি চাৰি ভাওনা।
অঁ ভাওনাত ভাওঁ লোৱা নাই?
ভাওঁ মানে এতিয়া, বিশেষকে সময় বাৰু হাতত নাই যদিও মানে তেওঁলোকে দি থৈ দিছে, চাই লওঁ সময় সুবিধা মতে যদি পাৰো লম।
উম। চাবা যদি, ভাওঁনাত বাহিৰা মানুহ ভাওঁ দিছে না নাই?
বাহিৰা মানুহ তেনেকে দিয়া হৈছে বাৰু। আহিব চাবলৈ। অঁ, চাবলৈ আহি যাব আমি ভাওঁনাখনো মানে গাঁৱৰ মানুহতে, পইচা পাতি তুলি কৰি ভাওঁনাখন পতা হৈছে কিমান খৰচা হয় কি হয়। তেনেকে চাইকৈ আপোনালোকৰ গাঁওতো এখন পাতিব লাগিব, তেতিয়া অসমীয়া সংস্কৃতিবোৰ জীয়াই থাকিব।
অ, নহয় যদি ভাওঁৰীয়া লাগে তেনেকে মানে বাহিৰৰ যদি মানুহ দিয়ে আমাৰ ল'ৰাতটো আছে, সি ভাওঁ ল'ব পাৰে, দেউ
লব পাৰিব ন ঠিক আছে মই কথা পাতিম বাৰু কমিটিৰ লগত কথা পাতি পেলাই মই জনাম বাৰু, হ'লে
অ, তুমি কমিটি লগত কথা পাতিবা।
অ, মই কথা পাতি জনাম বাৰু, ভাল ভাওঁনা এখন আমি হাতত লৈছো, ৰাইজেও ভাল পাব চাই দূৰৰ যিসকল অতিথি, সন্মানীয় ব্যক্তি আহিব তেওঁলোকেও ভাল পাব
ভাওঁনাখনৰ নাম কি?
ভাওঁনাখনৰ নাম আপোনাৰ মাটিৰ অভিশাপ পুত্ৰ বনবাস। কাল জংঘাসুৰৰ বধ, এতিয়া ভাওঁনাখন মানে এই নাটখন আপোনাৰ সকলোৰে মানুহৰ মুখে- মুখে মানে প্ৰচলিত হৈ আছে, এইটো কাৰণে মানে আমাৰ গাঁওতো আমি পাতি চাওঁ। অহা যুৱক-যুৱতীসকলেও অলপ সহায় সহযোগ সহযোগিতা আগবঢ়াই গাঁওখন ৰক্ষা কৰক তাৰে ভিত্তিত পতা হৈছে বাৰু ভাওনাখন। হয়, মানে আপোনাৰ ভাওনাখন পাতিছো কালে। বচন বোৰ আমাৰ কৰি আছো। কিমানটো বাজেট লাগিব? ভাওনাখনত ধৰ এইবোৰৰ ওপৰতে আমি আলোচনা কৰি আছো, তেনেকে আৰু এজন ব্যক্তি আহিছে বাৰু আমাৰ মাজলে আহি পেলাই তেওঁক সুধিছে যে কেনেকে পাতিব লাগিব? কিমান খৰচা হব? কেইদিনীয়া? কাৰ্যসূচী লৈছে হাতত। মানে কেনেকে? কি কৰিব লাগিব? এ মানে, এইবিলাকৰ ওপৰতে আলোচনা চলি আছে। আছে বাৰু। দুই এজন মানুহ আহি আছে, তেওঁলোকেও পাতিব মানে।
অ, এই মানে গাঁৱৰ-গাঁৱত থাকিলে সেইটো বস্তু পাতিব লাগে, কি গাঁৱৰ বস্তু ভাওনাটো গাঁৱত পাবই লাগে। অ ভাওনা থাকিব লাগিব ৰাসতকৈ ভাওনাটো বিশেষ। প্ৰয়োজন?
অ ৰাসত। কৈ ভাওনাখন। বিশেষকৈ প্ৰয়োজন।। এতিয়া শংকৰ মাধৱদেৱক আমি আমাৰ হৃদয়ত সদায় জীয়াই ৰাখ। পাতিব লাগিব।
নাম গোৱাটো বাৰ্ষিক কৰ্ম। তাৰ লগত তোমাৰ ভাওনাখন পাতিলেহে। বা ভাওনাখন পাতিলে ভাল লাগে।
হয় আপোনাৰ নাম গোৱা ভাওনা হলে গাওখনো আপোনাৰ কিবা। পদ আপদৰ পৰা ধৰ দূৰত থাকে। গাওখনৰ শান্তিও হয় মানে তাৰ মাজতে ধৰ আপোনাৰ দুই এ পইচা খৰচাও হয় যদি। ও মানে তেওঁৰ গাঁওখনৰ শান্তি? কাৰণেটো এইবোৰ কোৱা হয় ন।
সেইটোৱে গাঁওখনৰ শান্তি মংগলৰ কাৰনেটো পাতে। নাম গোৱা ভাওনা।
আপোনালোকৰ গাঁৱত এনে পতাৰ কথা চলি আছে নেকি বাৰু।
এতিয়া বাৰু চলা নাই পাতিব চাগে কাৰণ আমাৰ বাৰ্ষিক কৰ্ম হোৱা নাইতো কেতিয়া সে হয় কি কথা আমাৰ এতিয়কে ঠিক হোৱা নাই? হ'লে হলে মানে চাগৈ পা। কিবা ভওনা। আৰু তোমালোকে যতে ততে। ভাতে তোমালোকে ভাওনা।
অ আমি যতে ত কৰি থাকো আমাৰ। পাৰ্টিও আছে আমি বহুত জেগাত যাও ভাওনা কৰিবলৈ। ভাওনা কৰো আমাক নিমন্ত্ৰণ দিয়ে তাৰ বিনিময়ত আপোনালোকে? আমাক অৰ্থও দিয়ে। তাৰ ওপৰতে আৰু চলি আছো আৰু হয়।
আমি আমাৰ তেতিয়া ভাওনা পাতিলে মানে আমি কব পাৰিম ন। যে এনেকুৱা চিনাকি ল'ৰা আছে? তোমালোকে যদি বিচাৰা তেওঁলোকক মাতিব পাৰা। ত বেলেগ বেলেগত গৈ পেলাই ভাওনা। পাৰ দিয়া সাজ নকৈ অভ্যাস আছে পাৰিবা?
পাৰিম পাৰিম আমে আমাক খবৰ দিব আগতীয়াকৈ আমি যাম। আপোনালোকৰ গাঁৱত গৈ পেলাই কেনেকে কি কৰিব লাগিব আমাৰ ফালৰ পৰাও আপোনালোকক অলপ সহায় সহযোগিতা আগবঢ়াম আপোনালোকক আগবঢ়াব তেতিয়া গাঁওখননৰ ভাওনাখননৰ সুন্দৰকৈ গঢ়ি উঠিব তাতে মানুহৰ,
বাহ লব হয়নে নহয়?
তাকে আৰু ভাওনা বুলি ক'লেতো মানুহ বহুতৰ জেগাৰ পৰা লাগিব।
হয় বহুত জেগাৰ পৰা ভা ভাওৰিয়া আমি হয় শল তে গায়ন বায়নৰ পৰা বুলি ধৰি আপোনাৰ সকলোকে নিমন্ত্ৰণ দিব লাগিব।
এতিয়া হেৰি ভাওনা বাৰু হ'ব আমি যাম বাৰু চাবলৈ হা কিন্তু তুমি এটা কাম তুমি এটা কাম কইবা খালি এই মই যে কৈছোঁ যে যিবিলাক মই প্ৰডাক্ট বনাইছোঁ,
অ এইবোৰ প্ৰডাক্টৰ আপুনি এটা কাম কৰিব ম ত অহা কালি যাম। মই আজি এজেগাত মানে কাম এটাৰ কাৰণে গৈছো আপুনি পাৰিলে মোৰ নাম্বাৰটো আপুনি লৈ পেলাই হোৱাটচাপত চাৰি পাঁচ খন মান ফটো দি দিবচোন মই তেওঁলোকক দেখাম তেওঁলোকক অলপ বুজাম তেওঁলোকৰ ভাল লাগিলে, আপোনালোকক অৰ্ডাৰ দিব পাৰিব। তেওঁলোকো মানে এনেকুৱা ব্যৱসায়তে জড়িত হৈ আছে।
উম
এইটো কাৰণে আপুনি মোক ফটো কেইখন দিব তেওঁলোকৰ মানেে ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে
মই ফটো মই তোমাক কেইবাখন ফটো দি
আপুনি মোক কিবাখনো ফটো দি দিব, সুন্দৰকে ফটো কেইখন দি দিব, ফটো কেইখন মই আপোনাৰ ব্যৱসায়টো অলপমান গ্ৰ হওক। তাতে আমিও ধৰা আগ বাঢ়িব পাৰিম কি কয়?
অহঁ। এইখিনি সেইখিনি কৰিলেহে, তেতিয়ালৈ আগবাঢ়িলে তেতিয়া মই অকণমান বাহিৰত হেৰি কৰিব পাৰিম। উলিয়াব পাৰিম। হয় নহয় হয় বাহিৰত যদি বস্তুটো উলিয়াই দিব পাৰোঁ, তেতিয়া মোৰ অকমান নাম আহিব।
নাম আহিব, নাম আহিব, হয়।
কিবা দোকান, দোকানৰ পৰা দিব পৰা হ'লে ভাল লাগিলে হয়।
এ
দোকানত এতিয়া তেনেকে, বিক্ৰী বাৰ্তা হ'ব‌নে নহয় সেইটোহে এতিয়া।
চাওক ব্যৱসায় কৰিলে, ব্যৱসায় এটা আপোনাৰ লাভ লোকচান আছে, আপোনাৰ আজি নহব বিক্ৰী, কালি নহব, পুৰহি নহব দহ দিন নহব, বিচ দিন যিকোনো এদিনাখন টো বিক্ৰী হ'ব। তেনেকৈ আপোনাৰ ব্যৱসায়ত চাওক, ব্যৱসায়ত লাভ লোকচান দুয়োটাৰ মাজেৰে চলিব লাগিব। আপুনি যদি গৈ কি যদি লাভ হ'ব, হ'ব লৈ থাকে আপোনাৰ চাৰি পাঁচ দিন আপোনাৰ বিক্ৰী নহবও পাৰে, হ'ল বুলি আপুনি ধৈৰ্য্য হেৰুৱাব নহব। আমি জীয়াই থাকিব হ'লে আগবাঢ়িব আমি ধৈৰ্য ধৰিব লাগিব, সকলো কামত আমি মন দি পেলাই, কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব লাগিব। ‌ তেতিয়া আপোনাৰ ধৰ ফলটো পোৱা যাব।
সেইটো হয় বাৰু, কিন্তু মানে বস্তুবলাক দাম দি কিনি আনোঁ ন, ইয়াতো আৰু মানে অ এটকা দুটকা নহয়, এই বস্তুতটো মই বহুত দামত কিনি আনোঁ যিখিনি বস্তু
হয় মই গম পাইছোঁ বাৰু আপোনাৰ কথাটো। ঠিক আছে বাৰু এটা কাম কৰিব, মই কালি আপোনাক লগ ধৰিম। ঠিক আছে, কালি লগ ধৰিম মই আপোনাৰ আগবেলা নহ'লেও পিছবেলা হ'লেও মই কৰিব যাম, কিন্তু আপুনি এতিয়া এ ফটো কেইখন মোক দি দিয়ক ঘৰত হোৱাতচএপত মোৰ নাম্বৰত দি দিয়ক। মই এতিয়া যাম, তেওঁলোকক মই আপোনাৰ দুই তিনজন মানুহক তেওঁলোককো হোৱাটছএপত চেণ্ড কৰি দিম। তেওঁলোকেও বেলেগক দেখাব। আৰু মইতো দেখামে, তেওঁলোকে, ইজনক সিজনক দেখাওঁতে, দেখাওঁতে আপোনাৰ ব্যৱসায়টো আগবাঢ়িব। আৰু বস্তুবোৰ বিক্ৰীও হ'ব, ঠিক আছে বাৰু। ঠিক আছে হ'ব দিয়ক। মই ৰাখিছোঁ তেনে আজি এটা কাম কৰিব আপুনি, মোক আপুনি এ হোৱাটচএপত চাপত দি দিব দিয়ক ন। অ'! অ'!
অ'